হেল্ল'
হেল্ল'
অ কোৱা
অ কি কৰি আছা
মই এনেই শুই আছো ৰবা তুমি হেল্ল'
তুমি হেল্ল' শুনিছা
আহ কোৱা
অ ষ্টেটাছ দেখিছিলো তোমাৰ ফটো দিছা ন কবাত ফুৰিব গৈছিলা চাগে তুমি ইমান ধুনীয়া ফিট হৈ গৈছা কি তুমি পুৰা কি ব্যায়াম চ্যাম কৰি আছা নেকি নে কি কৰি আছা ইমান ধুনীয়া ফিট দেখা পাইছোঁ তোমাক আগতকে
নাই তোমাৰ এনে আৰু কি নিয়মিত ব্যয়াম সুষম আহাৰ আৰু সেই সময়মতে জিৰণি লও তাৰ কাৰণে এনেকুৱা হৈ আছে আৰু বেলেগ বেলেগ একো তোমাৰ ৰহস্য নাই
মোকো কোৱা না মইয়ো ভাবি আছো বহুত দিন ধৰি মানে কিবা ব্যয়াম আৰম্ভ কৰিম বুলি ভাবি আছো কিন্তু এলাহ আৰু ইমান ব্যস্ত তা থাকে নহয় তাৰ বাবে মই আৰাম্ভ কৰিব নোৱাৰোঁ কিবা টিপছ চিপছ দিয়া চোন বৰ্তমান ময়ো আৰম্ভ কৰোঁ
সেই এই এলাহ বহুত মানুহৰ একে সমস্যা গম পাইছা কিন্তু তোমাৰ সুস্থ শৰীৰ আৰু সুস্থ মন পাবলে তুমি প্ৰতিদিনে তুমি কমেও ত্ৰিশ চল্লিশ মিনিট ব্যায়াম কৰাটো কিন্তু অতি প্ৰয়োজনীয় দেই
অ আচ্ছা ব্যায়াম কৰিলে কি কি লাভ হয় বাৰু
অ তোমাৰ উ যেনে তোমাৰ অ ব্যায়ামে তোমাৰ শৰীৰৰ পেশী আৰু হাড় শক্তিশালী কৰে তোমাৰ হৃদযন্ত্ৰ তোমাৰ সুস্থ ৰাখে ওজন নিয়ন্ত্ৰণ কৰে আৰু বহুত ধৰণৰ তোমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতাও বৃদ্ধি কৰে আৰু তোমাৰ চবতকে ডাঙৰ কি ভাল জানা তোমাৰ মানুহ তোমাৰ যেনিবা তোমাৰ কিবা অফিচৰ কামৰে হওক বা কিবা তেনেকুৱা তোমাৰ সেইবিলাক মানে একদম কমাই দিয়ে আৰু নিয়মিত যদি তুমি নিয়মমতে যদি তুমি ব্যয়াম কৰা নহয় তোমাৰ টোপনি বহুত বহুত ভাল হয় বহুত বেছি ভাল হয়
মোৰ এতিয়া মানসিক চাপ কব গলে তোমাৰ কলেজৰ মানে পৰীক্ষাৰ কাৰণে যিখিনি পঢ়িব লাগে সেইখিনিয়ে মানে মোৰ মানস মানসিক চাপ তাৰ বাহৰে মোৰ বেলেগ একো মানসিক চাপ নাই বাৰু আৰু ব্যায়াম মানে কেৱল জিমলৈ যোৱা যোৱাই মানে জিমলৈ যোৱা নহয় জানো
নাই নাই নহয় একেবাৰে নহয় কিছুমানে মানে আৰু ভাবে আৰু ব্যায়াম আৰু তোমাৰ জিম মানে একেই হয় কিন্তু তোমাৰ ব‍্যায়ামত তোমাৰ য়গাসনো পৰে তোমাৰ বহুত বেলেগ হয় দুটাই তোমাৰ যেনেকে তোমাৰ খোজ কঢ়া দৌৰা চাইকেল চলোৱা জপিওৱা নাচ নাচ গান কৰা এই সকলোবোৰেই তোমাৰ উৎকৃষ্ট ব্যায়াম আৰু তুমি কিন্তু হে নিজৰ সুবিধা আৰু আগ্ৰহ অনুযায়ীহে তুমি মানে ব্যায়ামটো বাচি লব পাৰি
অ আৰু আৰু কোৱাচোন মোক হেৰি খাদ্য খাদ্যভ্যাসৰ মানে ভূমিকা কিমান গুৰুত্বপূৰ্ণ আমি দাইত কৰিব লাগে নে নালাগে ব্যায়াম কৰিলে নে অকল ব্যায়াম কৰিলেই হ'ব আমি ডাটটো মেইনটেইন কৰিব নালাগে
নহয় নহয় তোমাৰ কি বুলি কয় এইটো অ ব্যায়াম তুমি যিমানেই তুমি ইমান টাইম তুমি ব্যায়াম কৰা হা তুমি যদি হেভি ৱেট লৈ যদি ব্যায়াম কৰা সেই হিচাপত যদি তুমি খাদ্য খাদ্য যদি একেবাৰে যদি কমকে খোৱা বা একেবাৰে নোখোৱাই যদি তুমি সেই হিচাপ মতে তুমি খাবও লাগিব আৰু বেছিকে তোমাৰ উ তাৰপিছত ফল মূল গাখীৰ কণী মাছ মাংস এইবোৰ প্ৰটিন টো থকা বস্তু খাব লাগে আৰু তুমি এ কি কয় বেছি তেল বা মিঠা বস্তু জাংক ফুড এইবোৰ একদমেই নাখাবা যিমান যিমান পাৰা এই বস্তুটো তুমি আ এভয়ড কৰিবা যদি তুমি ভাবিছা ব্যাম কৰিম বুলি তুমি এইবোৰ বস্তু একদমেই নাখাবা আৰু যিমান পাৰা তুমি পানী খাবা
পানী খালে তোমাৰ স্বাস্থ্যৰ কাৰণে বহুত ভাল
মই শুনিছো যে ব্যায়াম কৰিলে মানসিক স্বাস্থ্যও ভাল থাকে বোলে
অ একদম ভালে থাকে তোমাৰ ব্যায়ামৰ যেতিয়া আমি ব্যায়াম কৰি থাকিম শৰীৰত মানে তোমাৰ বহুত ৰাসায়নিক প পদাৰ্থ তোমাৰ নিশিৰণ হৈ থাকে আহ যাৰ কাৰণে তোমাৰ মনটো তোমাৰ একদম উৎফুল্লিত হৈ থাকে আৰু কেতিয়াবা যদি তোমাৰ অ মনত যদি এক্দম কিবা খং থাকে বা দুখ থাকে সেইবোৰ আমাৰ অ ইচ্চাজ থুৰেদী মানে কি হয়, সেই বস্তুটো তোমাৰ ওলোৱা যায় আমি একদম যেতিয়া হেভি হেভি ৱেইট মাৰো তেতিয়া সেই বস্তুটো গুচি যায় মনৰ পৰা মনত যিমান যি থাকে আমি যেতিয়া সেই ওজনটো যেতিয়া দাঙো সেই বস্তুতৰ লগতে ওলাই যায়। সেইটো কাৰণে মানে তোমাৰ লগালগ তোমাৰ হতাশাটোও কমি যায় আৰু নিজৰ ওপৰত মানে একদম আত্মবিশ্বাস বাঢ়ি যায়।
বঢ়িয়া দেখুন আৰু তোমাৰ ব্যয়াম আৰম্ভ কৰাৰ সময়ত কি কি কথা মনত ৰাখিব লাগে বাৰু
প্ৰথমে তুমি আহ যিমান পাৰা উম একদম হেৰি সহজ সহজ মানে আৰু অঁ ৱাৰ্মৰ্ক হওক এইবোৰৰ পৰা তুমি মানে আৰম্ভ কৰি কৰিব লাগিব, আৰু তোমাৰ আৰু লাষ্ট তুমি কি হব কুল ডাউন কৰিব লাগে আৰু সকলোতকৈ এটা ডাঙৰ কথা এইটোও যদি তুমি ভাবিছা ব্যায়াম কৰিম বুলি একদম মনত ৰাখিবা তুমি হেৰি কৰিব লাগিব নিজৰ যিখিনি মানে তোমাৰ অ সাম অৰ্থ সেই হিচাপতহে তুমি মানে বস্তুতটো দাঙিবা যদি তোমাৰ সামৰ্থতকৈ যদি তোমাৰ আহ যদি বেছি ওজনৰ দাঙা তোমাৰ তোমাৰ স্বাস্থ্যৰ কাৰণে মানে একদম মানে তোমাৰ এইটো হেৰি হ'ব। অ বেয়া হব আৰু এইটো মানে লাষ্টত মানে কি হ'ব তোমাৰ অ নিজ নিজৰে মানে বডিটো তোমাৰ অসুস্থ অনুভৱ হব আৰু লাষ্টত তুমি চিকিৎসকৰ পৰামৰ্শ লব লাগিব।
তোমাৰ কথা শুনি বুজিলোঁ যে সুস্থ জীৱন যাপন কৰিবলৈ ব্যায়ামৰ কোনো বিকল্প নাই।
একদম ঠিক কৈছা, স্বাস্থ্যই আমাৰ আটাইতকৈ তোমাৰ মূল্যবান সম্পদ। যেতিয়া আমাৰ স্বাস্থ্যটো ভালে থাকিব তেতিয়াহে আমি জীৱনৰ প্ৰতিটো ক্ষেত্ৰত সফলতা লাভ কৰিম। তুমি যদি তোমাৰ যদি স্বাস্থ্যটো যদি ভাল না নাথাকে তুমি একো কৰিব নোৱাৰিবা তুমি স্বাস্থ্য। যেতিয়া তুমাৰ ভাল থাকিব মন মগজু যেতিয়া ভালে থাকিব তুমি তোমাৰ কামত তুমি মন দিব পাৰিবা। আৰু তেনেকে তুমি তুমি এদিন তুমি জীৱন সফলতা লাভ কৰিব পাৰিবা।
আজিৰে পৰা মই প্ৰতিদিনে ৰাতিপুৱা খোজ কাঢ়িম। আৰু ধীৰে ধীৰে ব্যায়ামৰ অভ্যাস গঢ়ি তুলিম। নহ'লে আৰু যিমান মোৰ ৱেইট বাঢ়ি বাঢ়ি গৈ আছে শকত হৈ হৈ গৈ আছোঁ। এতিয়া কেইদিনমান পাছত আৰু মানুহে মোক পেটলি বুলি কয় হাঁহিব আৰু। হাঁ হি মোৰ নিজৰ ভাইটিয়ে মোক পেটলি পেটলি বুলি কৈয়ে থাকে।
কি কম আৰু।
কি কলা?
মানে মোৰ মই যদি এতিয়া ব্যায়াম খিনি মানে ময়ও কৰিম বুলি ভাবিছো আৰু ৰাতিপুৱা, আৰু আবেলিও কৰিম আৰু ব্যায়াম অভ্যাস টো মানে মই আৰম্ভ কৰিম, নহ'লে মই মানে খায়ে থাকোঁ খায়ে থাকোঁ যিমান পাৰোঁ, কিন্তু ব্যায়াম একো একো নকৰো সেইকাৰণে মোৰ ৱেইট ইমান বাঢ়ি গৈছে, আৰু মোৰ তোমাৰ। মানুহে লাহেকে এতিয়া আৰু মোক আৰু গাহৰি পেটলি এনেকেই মাতিব আৰু, মোৰ ভাইটি। এতিয়া মোৰ মায়ে থাকে গাহৰিত,। পেটলী, অ সেইকাৰণে এতিয়া এ লাজে লগা হৈছে। সেয়াই আৰু তোমাক ইমান ফিট দেখিলো ন হোৱাটছএপত ইমান ফিট দেখিলো, ভাবিছো আৰু তোমাকে সুধো কেইটামান টিপছ ল যাতে মইো কৰিব পাৰো, থিক ঠিকে আছে বাৰু তুমি আজি মোক ক'লা অলপ মানে গাইড কৰি দিলা। মই আৰু এতিয়া, তোমাৰ পৰা প্ৰেৰণা পাৰো পালো আৰু, যে তুমি যদি পাৰিছা মই। কিয় ব নোৱাৰিম হয় নাই?
তাকেই, সেইকাৰণে তুমি এতিয়া প্ৰত প্ৰত্যেক ৰাতিপুৱাই তুমি খোজ কাঢ়িবা, উঠিবা, মোৰ লগতে উঠিবা গম পাইছা। আৰু তুমি নিয়মিত ভাৱে তুমি সদায় ব্যায়াম কৰা, লগতে তুমি ভাল খাদ্য খোৱা,
হম।
পৰ্যাপ্ত টোপনি মাৰা, আৰু তুমি যিমানে তুমি ইতিবাচক চিন্তা ধাৰা তুমি যিমানে। তুমি প্ৰজিতিভ তুমি মাইন ল'বা, তোমৰ স্বাস্থ্য সদায় তোমাৰ সুন্দৰ হব, আৰু তোমাৰ এই প্ৰজীতিভ টোমৰ এই চি। চিন্তাধাৰাৰ কাৰণে আমাৰ চাবা সুস্থ আৰু সুখী জীৱনেই তোমাৰ মূল চাবি কাঠি।
উম তাকেই। আৰু এটা কথা কোৱাচোন?
কোৱা?
মই ব্যায়াম আৰম্ভ কৰিব বিচাৰিছো হা কিন্তু সময় উলিয়াব। ব নোৱাৰোঁ, এতিয়া সময় তোমাক কেনেকে মিলাও।
তুমি যিটো টাইমত তুমি ফ্ৰী থাকা, মেইনলি তুমি মৰ্নিংঙত যোৱা, মৰ্নিং তুমি যিখিনি। তমত ফ্ৰী থাকা তুমি হেইটো টাইমট যোৱা ধুনীয়াকে আৰু যেতিয়া তুমি মৰ্নিং তুমি যদি বিয়াম কৰিম বোলি ভাবি। বিচা সেইটো তোমাৰ চবতকে তোমাৰ ভাল, আৰু তোমাৰ ব্যমৰ। কাৰনে তোমাৰ যিটো ফেচ বতাহ লগে, তুমি হেই মৰ্নিংৰ টাইমত যেতিয়া। কৰিবা তোমাৰ সেইটো সেইটো তোমাৰ স্বাস্থত বহুত জল্দি মানে তোমাৰ প্ৰভাৱ পৰিব।
উম। ঠিকেই আছে। এনে আমাৰ ঘৰৰ ওচৰৰ খুৰীহঁতেও এনেকে মানে ৰাতিপুৱা খোজ কঢ়ে। মই এতিয়া আৰু ভাবিছো আৰু খৰিহঁতৰ লগতে কওঁ, তুমি থাকিলেতো চিন্তাই- নছিলে তোমাৰ লগতে মই খোজ কঢ়া আৰম্ভ কৰিলো হয়, ব্যায়াম কৰিলো হয়, কিন্তু-
অ কৰিবা, তোমাৰ ব্যয়াম কৰিলে। তোমাৰ শৰীৰটো সবল হৈ থাকে, তোমাৰ ওজনতটো তোমাৰ এ নিয়ন্ত্ৰণত থাকে। আৰু তোমাৰ বহুত ৰোগৰ পৰাও তুমি মানে সুৰক্ষা পোৱা যায় আও। বেছি সময় নালাগে, তুমি তুমি যদি মৰ্নিংঙত যদি ত্ৰিশ মিনিট মানো যদি সময় তুমি উলিয়াই যদি দৌৰা বা খোজকাঢ়া, ধৰা তোমাৰ তেতিয়াও তোমাৰ হৈ যাব।
তাকেইো এতিয়া মই তাকেই ভাবিছোঁ আৰু কিবাকে সময় উলিয়াই মেলি কৰিব লাগিব। নহ'লে আৰু দিন বেয়া হ'ব ধৈছে আৰু মোৰ বেমাৰ আজাৰ বজাৰবোৰো বাঢ়ি বাঢ়ি গৈ আছে ন লাহে লাহে। গেছৰ ইমান প্ৰব্লেম হয় মোৰ খালী গেছ খালি গেছ। অঁ। দিয়া ঠিক আছে। ৰাখো তেতিয়া হলে ন? উম। উম ঠিক আছে, মোৰো ভাল লাগিল বহুত কথা জানিব পাৰিলো তোমাৰ পৰা।
তাকে দিয়া দিয়া। উম।